অঁ বন্ধু কোৱা।
অ কি কৰি আছা পিছে।
এনেই আছো তুমি কি কৰি আছা।
এনেই অকনমান লগ বন্ধুৰ লগত। মোক ফোন মাৰিলে যে আহ অকনমান ফুৰিবলৈ যাওঁ বুলি। অকমানতো ফোন মাৰিলে ন। এক বন্ধ মই ওলাই আহিলো অকণমান বাহিৰৰ পৰা।
হয়- হয় -হয়- হয়- ভাত পানী। মই খোৱা নাই ৰবা তুমি খালা।
মই খাইলো ৰবা খাই কিনে অকনমান ওলাই আহিলো আৰু বাহিৰলৈ
হয় -হয় -হয়- কি দি খালা বিছে আজি।
অ আলু পিটিকা অ। দাইল আৰু যিটো চয়াবিনৰ দম। সেইটো ৰান্ধিলে আৰু অলপ চব্জি তাইপৰ দিলে আৰু।
হয় চয়াবিনত চব্জিতটোো ভাল লাগে মোৰো ভাল লাগে ফেভাৰট সেইটো।
হয়- হয় -এতিয়া ক'বলৈ গ'লে আমাৰ যিহেতু জীৱনৰ। এক আ জীৱনটো আমি ভালদৰে যদি আমি চলাই নিব লাগে। তেতিয়া আমাৰ গুৰুত্ব ভূমিকা দিয়া আমাৰ বিশেষকৈ কবলৈ গ'লে আমাৰ বন্ধু। বন্ধুবোৰ এক বন্ধুৰো প্ৰয়োজন আমাৰ জীৱনত যদি আমি ভালকৈ আৰু। উন্নতি কৰিব লাগে। এতিয়া এতিয়া চোৱা আমি মোৰ ক্ষেত্ৰলৈতো ক'বলৈ গ'লে। অ মই পিতৃ -মাতৃৰ পিছত বা আমাৰ ঘৰৰ সকলো লগৰ। লোকৰ পিছত মই যিটোৰ। টান দিওঁ সেইটো মই মোৰ অলপ বন্ধুক বা বান্ধৱীজনকে আৰু মই। টো স্থান দিওঁ আৰু মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে গতিকে যিহেতু। টো আমাৰ ধৰি লোৱা আমি যিবোৰ কথা আমি শৰৰ লগত। পাতিব নোৱাৰো বা আমাৰ মনৰ লগত হৈ থকা কিছুমান ঘটনা। বা পৰিস্থিতিবোৰ আমি আমি ঘৰৰ আগত ক'ব নোৱাৰো কিন্তু যেতিয়া আমাৰ। এক এক এজন বা যেতিয়া দুজন আমাৰ বন্ধু। আমাৰ মোৰ লগত থাকে বা আমাৰ লগ থাকে তেতিয়া। আমি সেই বন্ধুবোৰক সেইবোৰ কথা আমি আৰু খোলাকৈ আৰু কব পাৰো ধৰি লও আমাৰ। ঘৰত ক'ব নোৱাৰা-নোৱাৰা কথাবিলাক লগতে আমাৰ নিজৰ লগত হৈ থকা কথাবিলাক আৰু। সেই বন্ধুজনৰ লগত আৰু পাতিব পাৰো আৰু গতিকে বন্ধু। তই মই ভাবো যে জীৱনত আৰু এক। গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই আৰু আমাৰ জীৱনত গ।
হয় হয়। হয়, তুমি যিখিনি কথা কৈছা ঠিকেই কৈছা কাৰণ চাবা বন্ধু বুলিলে আমাৰ বন্ধু বহুত প্ৰকাৰৰ বন্ধু থাকে। কিছুমান ভালো থাকে কিছুমান বেয়াও থাকে বন্ধু চব বন্ধুুৱে ভাল যি তুমি সে। টো নাভাবিবা কাৰণ কিছুমান তোমাৰ লগত বিশ্বাস ঘাত মত কৰে তোমাৰ বন্ধুক বন্ধু। ৰাখা তুমি খুব বৰ বেছি এজন বা দুজনে ৰাখা বহুত বন্ধুও বেয়া আমাৰ কাৰণে।
হয়, হয়, হয়, একেবাৰে সঁচা কথাই কৈছা
হয়, আৰু চাবা তুমি বন্ধু তুমি যিখিনি কথা ক'লা বন্ধু। বন্ধু আমি যিখিনি ঘৰৰ মানুহৰ আগত মা বা দেউতাৰ আগত যিখিনি কথা ক'ব নোৱাৰো। নে আমি বন্ধুৰ আগত কথাখিনি কওঁ। কিন্তু সেই বন্ধুটোৱে যদি তোমাৰ লগত সেই কৰি দিয়ে মানে ক'ব নালগা কথাখিনি তুমি যে সেই বন্ধুটোৰ আগ কৈ কিনে তুমি যদি সেই বন্ধুটোৱে আৰু তোমাৰ বেলেগৰ আগত কৈ দিয়ে সেইখিনি কথা তেতিয়া বেয়া লাগে বন্ধুজনক গেলি। কাৰ তেওঁ যদি বিশ্বঘাত কৰি দিয়ে সেনেকুৱাই, তুমি কি ক'ব বিচাৰা তাৰে ওপৰত?
হয়, হয় আমাৰ বন্ধুবোৰ আমাৰ কিছুমান বন্ধু আমাৰ আগত ভাল দেখুৱাই কিন্তু পিছত তোমাৰ সমালোচনা কৰে আৰু। বেয়া সমা সমালোচনা কৰে গতিকে আমি বৰ বৰ্তমান সমাজত আমি সেইবোৰো আমি দেখা পাওঁ, গতিকে আমি বন্ধু বুলি কলে আমি যিটো আৰু মনৰ লগত এক মিল বা মনৰ যিটো সংযোগ সেই বন্ধুজনৰ লগত সেই যে যে কোন বন্ধুৰ লগত হয় সেইটোৱে আৰু প্ৰকৃত বন্ধু, এতিয়া চোৱা যিটো বন্ধু আৰু তোমাক উ, সেই বন্ধুটো নিজৰ জীৱনত আগুৱাই যোৱাৰ লগতে বা, তুম অ, ধৰি লোৱা তুমি এক বেয়া পথত আছা সেই বেয়া পথৰ পৰা যে যেতিয়া তোমাক সেই বন্ধু জনে আৰু ভাল পথলৈ আনিবলৈ চেষ্টা কৰিব বা ভাল পথলৈ আনে লগতে তোমাৰ সুখ দুখত সমভাগী হৈ তোমাৰ লগত থিয় দি নিজৰ তেওঁৰ নিজৰ জীৱনটো আগুৱাই নিয়াৰ লগতে তোমাৰ লগতো যাতে তোমাৰ লগত যাতে অন্তিম পৰ্যায়লৈ আৰু থিয় হৈ থাকে সেইটো বন্ধুহে আৰু মই প্ৰকৃত বন্ধু বুলি আৰু ভাবো, গতিকে মোৰ বন্ধু বাৰু এজনেই আহ, যি, প্ৰিয় প্ৰিয় বন্ধু কিন্তু বন্ধু আমাৰ বহুতৰে আমাৰ বন্ধু আমাৰ থাকে আৰু বহুত, কিন্তু যিটো আৰু প্ৰিয় বা ৰূপ মই সেই বন্ধুটোৰ মাজত বিচাৰি পাওঁ সেইটো বন্ধু হৈছে মোৰ এজন। এতিয়া কবলৈ গ'লে আমি বন্ধুটো আমি সকলোৰে লগত আমি লগ হবই লাগিব। কিন্তু সেই লগ হোৱাৰ ভিতৰত আমি এজনকহে বা দুজনকহে আমি মনৰ কথাবোৰ ক'ব পাৰো, গতিকে তোমাৰ এনেই বন বন্ধু অ, আছেনে বা কেইজন এনে তোমাৰ প্ৰিয় বন্ধু এনে?
মোৰ বন্ধু এনেই বহুত আছে বন্ধু থাকিলে কি হ'ব তোমাৰ চাবা মোৰ কথাটো অমুকত যায় লগাই লগাই দিয়ে বেলেগত যায় লগাই দিয়ে সেনেকুৱা বন্ধু থাকাতকে নাথাকা ভাল কাৰণ মই সেই বন্ধু বিলাকৰ পৰা দূৰত আহি গিছো এতিয়া কাৰণ চাবা নিজে তুমি থাকি বেছি সুখী পাবা তুমি এজন বা দুজ জনৰ লগত বন্ধু থাকি বেছি সুখী পাবা বহুত বন্ধু থাকাতকে তোমাৰ।
হয়, এনে তোমাৰ আছে নে, এ, এনেই অ, বন্ধু তোমাৰ যিটো প্ৰিয় বন্ধু সেইটো আছে নে নাই বাৰু? বা যিটোৰ বন্ধুত্ব সেই বন্ধুত্ব আছেনে নাই? অঁ। হয় সেইটোৱে আৰু আমাৰ বন্ধুত্ব টো আৰু থাকিব লাগে বা আমাৰ জীৱনটো আগুৱাই যাবলৈ হলে আমি বিভিন্ন আৰু ঘাত প্ৰতিঘাতত আৰু সন্মুখীন হ'ব লগা হয়, আৰু সেই সন্মুখীন হ'ব লগা যে তেতিয়া আৰু আমাৰ বন্ধুটো আমাৰ যে লগত যেতিয়া আৰু থিয় দিব একেলগ হৈ তেতিয়া আৰু আমি বহুত সাহস পাওঁ আৰু আমি জীৱনটো ভালদৰে আৰু চলাই নিবলৈ, গতিকে আমাৰ বন্ধুত্ব টো আৰু আমাৰ জীৱনত অতিকৈ প্ৰয়োজন বুলি আৰু মই ভাবো।
হয় হয় তুমি ঠিকেই কথা কৈছা, কাৰণ চাবা বন্ধুত্ব য যোনজন যোনজন বন্ধুৱে তোমাক বিপদতো তোমাৰ লগত আছে সুখতো তোমাৰ লগতে আছে তে সেইজনে প্ৰকৃত বন্ধু। আৰু যিজনে তোমাক ধৰি লোৱা তোমাৰ সুখত তোমাৰ লগত আছে বিপদত তোমাৰ লগত- নাই তেতিয়া তোমাক যে আমাৰ যে অসমীয়াত কয় এনে ডাইলগ এটা যে কয় লাঠি মাৰি থৈ যায় দুখত তোমাৰ- ধৰি লও সেইজন বন্ধুত্ব তোমাৰ মূল্যৱান নহয়, কাৰণ তোমাৰ- যোনজন বন্ধু দুখতো আছে সুখতো আছে সেইজনেে প্ৰকৃত বন্ধু। তুমি কি ক'ব বিচাৰা তাৰে ওপৰত?
হয় হয়, সেইটোৱেই যে- সু সু সুখ দুখ বুলি নহয় আমাৰ প্ৰতিটো ক্ষেত্ৰতে যাতে আমাৰ লগতে- একেলগ হৈ থাকে সেইটোৱে আৰু আমাৰ প্ৰকৃত বন্ধু। এতিয়া চোৱা- আমাৰ বন্ধু আমি বহুতো লগ পাওঁ, কিন্তু মই ভাবো যে মই- কুলীয়া জীৱনৰ বন্ধুত্বটো বে আৰু মই শ্ৰেষ্ঠ বুলি ভাবো আৰু কলেজীয়া জীৱনৰ বন্ধুত্ব- কাৰণ, আমি স্কুলীয়া জীৱনৰ যেতিয়া বন্ধুবোৰ লাগ পাওঁ- তেতিয়া আমি টকা পইচা কি আমি গম নাপাওঁ, বা আমাৰ যিটো ভেদা ভেদ আমাৰ- তেতিয়া সেই সময়ত আমাৰ একোৱেই হোৱা নাছিল বা আমি খেল খেলিবলৈ বা আৰু এনে আৰু- হাইটামোচা কৰিবৰ কাৰণে আমি বন্ধু বোৰ লগ পাইছিলো বা আমি বন্ধুৰ লগত লগ হৈছিলো তেতিয়া। গতিকে, তেতিয়া বন্ধুবোৰ আমাৰ যেনেকৈ খোলা মনৰ আছিল, কিন্তু- এতিয়া যিটো আৰু আমি কলেজীয়া জীৱনৰ বন্ধুত্বটো লগ পাওঁ, আমি হয়তো ষ্টাপ- টপ ডিগ্ৰীৰ কাৰণে আৰু আমাৰ যিটো এইচ এচ যিটো আৰু দ্বাদশৰ- যিটো আমাৰ সেই থাকে শিক্ষা থাকে, তাত আমি তিনি বছ- ছৰ বা আমি দুবছৰে আমি তাত লগ পাওঁ বিশেষকৈ কবলৈ গলে, গতিকে তেওঁলোক- কেনো আমাৰ কি কাৰণে আৰু আমাৰ লগত বন্ধুত্ব কৰিব আমি বা- তেওঁলোক কেনেকুৱা বা কি? আমি সেই কম সময়ৰ ভিতৰতে আৰু আমাৰ আমি তেওঁলোকক চিনি নাপাওঁ। আৰু যাৰ ফলত মই ভাব- যে আমাৰ স্কুলীয়া জীৱনৰ বন্ধুত টোয়ে আৰু মই শ্ৰেষ্ঠ বুলি ভাবো। তুমি- এনেই স্কুলীয়া জীৱনৰ বন্ধু বন্ধুত্বটো শ্ৰেষ্ঠ বুলি ভাবা নে? কলেজীয়া জীৱনৰ বন্ধুতটো শ্ৰেষ্ঠ বুলি ভাবা।
তুমি ঠিকে কৈছা। কাৰণ চাবা আমি- আমি তিনিটা বন্ধুত্বৰ ষ্টেপ পাওঁ কাৰণ ধৰি লোৱা আমি সৰু থাকোতে এটা লগ পাওঁ, - স্কুলৰ জীৱনতো লাগ পাওঁ, কলেজীয়া জীৱনতো লাগ পাওঁ, - কিন্তু আমি যেতিয়া ভাবো আমি ভাবো মেইনকে, মই কথাটো ভাব- বো মানে কাৰণ স্কুলৰ জীৱনৰ যোনটো বন্ধুত্ব আছিল সেইটো বন্ধুত্ব আমাৰ কাৰণে- বেছ ভাল বন্ধুত্ব আছিল, কাৰণ চাবা- তেতিয়া কোনো টকা পইচাৰ ভেদ নাই, তাৰে পিছত তোমাৰ কোনো- একো এটা মানে শেহৰ ভেদ নাই, তাতে সেইটো মানে তোমাৰ নান বন্ধুত্ব আছিলে যিটো প্ৰ- কৃত্ব বন্ধোত্ব নিজৰ ভাইৰ নিচিনা লাগিছিল, কাৰণ এতিয়া কলেজত গলো কলেজত যাই কিনে- তোমাৰ বিভিন্ন ধৰণৰ বন্ধু লগ পাওঁ, ভাল বেয়া এনেকুৱা বিভিন্ন- ধৰনৰ বন্ধু লগ পাওঁ, তুমি কি ক'ব বিচাৰা তাৰে-
হয় হয়, তেনেকুৱা ক্ষেত্ৰত কবলে গলে আমাৰ বহুতো আমাৰ বন্ধুৱে- উম' চোৱা আমাৰ- ধৰি লোৱা, তো আহ মোৰ লগত এজন বন্ধু মোৰ একদম প্ৰিয় লগ আৰু- তেনেকুৱা বন্ধু থকাৰ পিছতো আমাৰ ধৰি লোৱা মই যদি আৰু বেয়া দি- বা মাদক দ্ৰব্য সেৱনৰ বা আসক্তি হব পাৰো সেইবোৰৰ প্ৰতি- তেতিয়া যেতিয়া আমাৰ আৰু- মোৰ লগ লগটোৱে কলে নহয় যা একো নহয় এইবোৰ খা একো নহয়, - সেইটো বন্ধু আৰু আমাৰ প্ৰকৃত বন্ধু নহয় আৰু কবলৈ গলে বিশেষকৈ। আৰু এই টোহে প্ৰকৃত বন্ধু বুলি মই ভাবো যে এতিয়া চোৱা তুমি যেতিয়া বা মই যেতিয়া আৰু মাদক দ্ৰব্যৰ প্ৰতি আস ক্তি হ'ম বা বেয়া বস্তুৰ প্ৰতি আসক্ত হ'ম বা সেইবোৰ কৰিবলৈ ল'ম তেতিয়া যদি আমাৰ সেই লগত থকা বন্ধুটোৱে যদি মোক সেইবোৰ কৰিবলৈ বাধা দিয়ে বা সেইবোৰ কৰিবলৈ নি দিয়ে বা সেইবোৰৰ পৰা যাতে মোক আৰু বচাই আনিব পাৰে সেই বেয়া পৰিস্থিতিৰ পৰা সেইটোকহে আৰু মই প্ৰ কৃত বন্ধু বুলি আৰু মই ভাবো আৰু
হয় হয় তুমি ঠিকেই কৰিছা চাবা এতিয়া আমি ধৰি লোৱা বিভিন্ন ধৰণৰ বস্তু খালে যোনজন অ আহি কব সি নাখায় সি নাখায় তাৰে পিছত সি নাখায় কৰে যে যেতিয়া তই কিয় খাইছা ভাই তই নাখাবি না সেনেকে যেতিয়া কব সেইজনহে প্ৰকৃত বন্ধু আৰু যোনবিলাক বন্ধু তোমাক নিজে নাখালেও তোমাক যাচি দিব সেইটো কিন্তু প্ৰকৃত বন্ধু নহয়
হয় হয় একেবাৰে ঠিক কথাই কৈছা এইটো লগতে আমি বন্ধুৰ মাজত আমি কেতিয়াও ভেদা ভেদ হওক বা আমাৰ যিটো আৰু ধৰি লোৱা ঘৰত কিবা তোমাৰ হাই কাজিয়া লাগিছে সেই কথাবোৰ তুমি কেতিয়াও বন্ধুৰ আগত উলিয়াব নালাগে। আৰু বিশেষকৈ ক'বলৈ গলে আমাৰ যিটো টকা পইছা সেই টকা পইছা টো আমি বন্ধুৰ মাজত আমি কেতিয়াও আৰু আনিব নালাগে আৰু যদি সেইবোৰ আমি ভেদ ভেদা-ভেদ যদি আমি বন্ধুত্বৰ মাজত আনো তেতিয়া হ'লে আমাৰ সেই বন্ধু ত্বতো কিন্তু আমাৰ বেছি দিন নিটিকব বা আমাৰ বেছি দিন নাথাকিব তাৰ মাজত আমাৰ ফাট মেলা আমি দেখিবলৈ পাম গতিকে আমি কে কেতিয়াও টকা পইচা হওক বা পৰিয়ালৰ বিভিন্ন কথা আমি বন্ধুতৰ মাজত কে তিয়াও আৰু আনিব নালাগে তেতিয়াহে আৰু আমাৰ বন্ধুত্বতো ভাল হৈ থা
হয় হয় তুমি ঠিকে কৈছা তুমি ঠিকে কৈছা কাৰণ চাবা টকা পইছা বন্ধুত্বৰ মাজত আহিলে সেই বন্ধুত্ব ভাঙি যাব পাৰে কাৰণ ঘৰৰ কথা কিছুমান মা দেউতাই কিবা ক'বও পাৰে ক'ব পাৰিলেও তুমি সেই কথাখিনি বন্ধুত্বৰ আগত ক'ব নালাগে কাৰণ বন্ধুত্ব আহি আৰু যদি বেয়া পায় তেতিয়া বেয়া পালেতো কথাটো বেয়া হৈ যাব সেনেকোৱা আমি কিছুমান ক থা কব নালাগে দিয়া পিছে তোমাৰ পৰা বহুত নজনা কথা জানিব পাৰিলো
হয় হয় বা আমি যিমানখিনিও কথা পাতিলো অ সিমানখিনি বন্ধু ত্বৰ বিষয়ে কথা পাতিলো বা তোমাৰ লগতো এক আৰু বন্ধুত্ব গঢ়ি উঠা যেন আৰু অনুভৱ হৈছে আৰু। গতিকে ঠিক আছে বাৰু বন্ধু কেতিয়াবা আকৌ আলোচনা কৰিম দিয়া। সময় পালে দিয়া বাৰু উম ধন্যবাদ।